শুনিছ' কি কৰি আছা? এই মই মানে এতিয়া ভাত খাই উঠিছো
অ ভালেই কৰিলা এই ভাত খালো, কিন্তু আমি আজি অকলে নহয় আও আমি আজি কেইবাজনি লগ খাই লগ লাগি খালো ভাত ভাত নহয় আজি ৰুটি ভাজি খালো
অ কেইবাজনী মানে কোন কোন
কেইবাজনী মানে আমাৰ বৌ এজনী তাৰপিছতে বোৱাৰী দুজনী, ভতিজা তিনিজনী
হয়
তাছত ভতিজা এটা আমাৰ ঘৰত তিনিজনী এই সে হলেই বাৰটামান মানুহ ৰুটি মাংস খানা খোৱাকে আজি মন গ'ল ব বতৰটো অকমান হেৰি ন বৰ গৰম যদিও বৰষুণ পৰিছে যে সেইকাৰণে আৰু গোটেইকেইঘৰে এনেকে মিলি এনেকে এখাজ খোৱাও নাই এনেই কথা পাতি থাকোতে ভাতিবেলা ওলাই গ'লা আৱ আজি খানা এটা খাও দিয়ক এনেকে কলে আৱ তাকে হেৰি কৰিলোঁ গোতেই কেইঘৰে মিলি পেলাই আজি আৱ ৰুটি ভাজি খানা খাই দিলো সোনকালে আয়োজন কৰি দিলো, সোনকালে খানাটো খাই দিলোঁ আৱ পিছত উম খাই লৈ পেলাই এতিয়াই আমি চাৰে আঠটালৈ আজৰিয়ে হৈ গলো হৈ পেলাই এতিয়া হেৰি সিহঁত আৰু মানে আমাৰ দুগৰাকী বোৱাৰী অকণ দূৰত মানে শিপাই আৱ সিহঁত গুচি গ'লগে আমি সেই কথা-চথা পাতি বাচন চাচন ধুই পেলাই মানে
হয়
জাষ্ট অকণ বহিছো আও বহি পেলাই বোলো লগত তুমি খালা?
এই মই বেছি এতিয়া মনে খাই উঠিছোহে এইটো হেৰি এই ব্ৰইলাৰ মাংস
ব্ৰইলাৰ মাংস। ব্ৰইলাৰ বেছিকে নাখাবা আকৌ কোন বনালা?
অ বেছিকে নাখাওঁ অকমান অ হয়
মানে বেছিকে খোৱা নাযায়, যদিও কেতিয়াবা আকৌ ভালো লাগে। অ, পাপা আনিছে। উম।
উম। কি কৈছিলে? মা বনালে মই বনুৱানাই।
নহয়- নহয় ব্ৰইলাৰ মাংসটো কি? কি হয়, কেতিয়াবা নাখাও বুলি মন যায় হয়। কমাই খাম বুলি কিন্তু আকৌ কেতিয়াবা আকৌ মন যায়। সেইটোৱে মন যায় খাবলৈ।
অ, অ মোৰ তাকে মানে কেতিয়া বেছি বেছি বাৰু নাখাওঁ বাৰু। কোনোবা দিনাখন খাওঁ আৰু। বেছি সদায় নহয়, তেনেকুৱা মানে।
হৈছে সেইটো। অ, মানে জানাত প্ৰায়ে মান এনে মাছটো চব প্ৰায় মানুহে ব্ৰইলাৰটো অৱশ্য হিচাপতেই খায় বাৰু। চবেই জানে ন। তাৰ সেই গুণাগুণটো। চবেই হিচাপ হিচাবমতে খাই বাৰু। এতিয়া শুবা নে কিবা কাম আছে তোমাৰ?
মোৰ কিতাপ অলপ চাব লাগিব। মানে কাইলৈ মানে
উম, আহ।
অ, মানে কি বোলি, আছামিচৰ এক্সাম আছে।
অ।
তাৰ অলপ চাব লাগিব, কিতাপ অলপ। এতিয়া নাচাওঁ অলপ দেৰিকে। ভাতটো খাই লৈছোহে ন এতিয়া। উম- উম, অলপ দেৰিকে পঢ়িম আৰু। তাৰমানে কি হয় মানে, সন্ধিয়া টাইমত অলপ হুলস্থুল হৈ থাকে ন।
হয়, এই অকনমান দেৰিকে মানে তোমাৰ দহটা বজাৰ পিছত আৰু অকমান ঠাণ্ডা পৰিৱেশ এটা হয়। সেই সেইখণ সময়ত কিতাপ- চিতাপ পঢ়িবলৈ ভাল আৰু। নিজৰ ভাগত সেইটো হয়।
আমাৰ পিনে অলপ হুলস্থল হৈ থাকে মানে, এইখিনি টাইমত।
মানে হেৰি চাগে, তোমালোকৰ গাঁৱৰ চাগে চুবুৰীবিলাক ঘন ন।
অ, অলপ হুলস্থুল হৈ থাকে। উম, সেইটো কাৰণে অলপ মানে দেৰিকে পঢ়ো। ভাত ভাততো খাই পিনে। অ, বাকী ঘৰৰ মানুহবিলাক কি কৰি আছে?
বাকী ঘৰৰ মানুহ আমাৰ টিকলিজনী কাইলৈ পৰীক্ষা আছে যে। তাই সেইকাৰণে এতিয়া পুৰা তাইক শুৱাই দিলো, তাই শুলে। শুই পেলাই আৰু লগতে, নাই অকণ সোনকালে শুব দিছো সেইকাৰণে।
ৰাতিপুৱা, ভাতিবেলা আছে নে ৰাতিপুৱা আছে এক্সাম?
নাই- নাই আগবেলা আছে। আগবেলা আছে, নটা পৰা হয় পৰী ক্ষা। মানে কি নটা, আঠটা তোমাৰ বিশ চাৰে আঠটা যাবই লাগিব, স্কুল ওচৰতে বাৰু।
অ।
যাবই লাগে। সেইকাৰণে মানে ন'টা বজাত পৰীক্ষা হয়েই। এ অ, সোনকালে শুব দিলো তাইক।
হয়-হয়।
হয়, এইফালে মই মানে, সেয়া ভাতকেইটা খাই বোলো, কাম অকণনো আছে। কামঅকণ নো কৰিম। মানে ব্লাউজ সেইয়া ব্লাউজ দুটা অৰ্ডাৰ আছিলে। ব্লাউজ দুটা হেৰি কৰিলো। নাই- নাই এতিয়া নিচিলাও। মোৰ ৰাতি চিলাবলৈ অকণ অসুবিধা হয়।
উম- উম, কাটি থৈছ মানে? হয় মোৰ তেনে অ, মোৰো মানে তেনেকুৱা হয়। মানে ৰাতিটো কা, ৰাতি কাটি মানে কি বুলি কয়, ৰাতিপুৱা সময়ত মানে টাইম পালে চিলাই দিওঁ। ৰাতিয়ে কটো মই।
অ সেই তেনেকে চিলাই দিব লাগে হয়।
ব্লাউজটো কাটিলে অলপ মানে ঠাণ্ডা মগজে মানে অলপ কাটিব লাগে।
অ সেইটোৱেই। মানে মানুহ দুনোহ আহি থাকিলে মানুহ দুটা কথা ক'লে। তাৰ মাজতে ভুল হৈ যায় ন? উম।
মানে ৰাতিয়ে কাটি থৈ দি মই আৰু।
সেই তেনেকে শিকি থওঁ। গৈ পেলাই শিকিমও গৈ পেলাই আৰু।
বাকি আপুনি কি ক'ত শিকিছিলে এইটো কাটিং টো?
শিকিছিলোঁ আমাৰ দীঘলাতিৰ বাইদেউজনী তাত ছমাহ শিকিছিলোঁ। শিকাকেও শিকা নাছিলোঁ যেনিবা মানে বাইদেউজনী। অকমান মোক মাতিছে তুমি আহিবা এনেই অক শিকিবাহিও এনেকে ক'লে। সেইকাৰণে মই অকণ মাজে মাজে যাওঁ আৰু যাই অকণ শিকোও।। তেতিয়া বাইদেউৱে কিবাকিবি চিলাবলৈ লগাই দিয়ে চিলাই কৰি লাগি। থৈ দিওঁতে দিওঁতে মানে অকনমান জানিলোগে আৰু।
অ এতিয়া ঘৰত মানে চিলাই, চিলাই পাৰিছা আৰু।
অ এতিয়া ঘৰতে মানে অলপ যিয়ে নহক মানে বেছি হেৰিয়ৰটো পোৱাগে নাই আৰু। মানে যিকেইটা অ নৰ্মেল কেইটা চিলাইছো আৰু অ চিম্পুল কেইটা চিলাইছো আৰু।
অ ডিজাইন নাইছিলোৱা।
ডিজাইন চিলোৱা নাই দেই, তাৰপিছতে মেখেলা চাদৰ। চাদৰ পতি সেইবিলাক কৰো, কোৱা কিবা কৈছিলা।
মানে কি বুলি কয় এনে যে আপুনি যে শিকিব যে গৈছিলে পইচা চইচা লৈছিলে।
অ তেওঁলোকে পইচা নাই লোৱা মানে তেওঁ মানে লগ নাছিল যে। অকমান মোৰ লগত লাগি দিবা, কামো শিকিব পাৰিবা এনেকে ক'লে। গাড়ী ভাড়া ভৰি যাওঁ ধৰা, মোৰ নিজে। গাড়ীটো ভাড়া যে দহ টকা দহ টকা বিশ টকা যায় ডেইলি তাতে চাহ তাহ খুৱাই।
হয়।
বাইক কৰি লওঁ।
উ উম।
চাহ তাহ খাও, অ' খাই কৰিলে তেনেকে ধৰা ছমাহ গ'ল আৰু।
হয়', হয়।
কোৱা উম।
মোৰ মানে কি বুলি কয় এইটো শিকিছোঁ যে পইচা লৈছে মানে।
পইচা লৈছে ন।
অ অ ছমাহ শিকিছোঁ।
অ। অ অ ছমাহ শিকালা মাহে মাহে কেনেকে ল'লে হেয়া।
মানে প্ৰথম এডমিচন লওঁতে নামভৰ্তি কৰোতে আৰু।
অ।
নামভৰ্তি কৰোতে দুশ টকা লয় নামভৰ্তি। তাৰপিছত কি বুলি কয় এইটো এমাহৰ ফিচ। টো মানে আগতীয়াকে লৈ লয় সিহঁতে মানে নাম ভৰ্তি কৰোতে লৈ লয় মানে চাৰে তিনিশ টকাটো। মানে মাহিলী এনে চাৰে তিনিশ টকা মানে এমাহৰ ফিজ মানে সিহঁতে আগতকে ললে চাৰে। পাঁচশ দি পেলাই প্ৰথমবাৰে নামভৰ। প্ৰথম নামভৰ্তি চাৰে পাঁচশ দি পিনে কৰিব লাগে আকৌ।
তলয় জানা অ কোৱাচোন।
মানে কি বুলি কয় এইটো মানে। হেৰি ব্লাউজ টো মানে সিহতে প্ৰথমতে নিশিকায় লাষ্টত শিকায় মানে। এতিয়া আজিকালি বোলাচটোহে বেছি মানে প্ৰয়োজন ন। সেইটো কাৰণে মানে সিহঁতৰ বু সিহঁতৰ বুদ্ধি আছে মানে।
মই তোমাক তাকে কবলৈ বিচাৰিছিলো তেওঁলোকে এমাহৰ যে এডভাস লৈ লয়। হয় তুমি কাম আৰম্ভ কৰিয়ে যদি কেতিয়াবা নকৰিবও পাৰা। গম পাইছে নাই তোমাক সেইকাৰণে ৰিটাৰ্ণ নিদিব আৰু পইচাটো সেইকাৰণে। তেওঁলোকে ফাৰ্ষ্ট টাইম মৰইচা দি তোমাক মানে হেৰি কৰি লয় আৱদ্ধ কৰি লয় গম পাইছ।
অ মানে আৰু কি বুলি কয় সিহঁতে প্ৰথমতে ব্লাউজ নিশিকায় সিহঁতে।
নিশিকায় ন।
লাষ্টৰ মা কেইটা লাষ্টৰ মাহ মাহত শিকাই দে সিহঁতে লাষ্টৰ।
অ অ।
মানে আগত মানে এইবিলাক হাত চিলাইবিলাক থাকে যে।
উম।
চিলা আকৌ পেপাৰ কাটা এইবিলাক মানে শিকাই লয় তাৰপিছত কুৰ্ট অ। মানে কুৰ্তা আৰু এনেকে ফৰক চৰক মানে সেইবিলাক শিকাই দিয়ে লাষ্টতহে মানে বোলা। টো মানে শিকাই আৰু সিহঁতে মানে আকৌ গোলাচটো শিকাই পি। টো নাযাবও পাৰে কবাত ন এতিয়াতো আজিকালিতো গ্লাছটোহে বেছি প্ৰয়োজন। সেইটো কাৰণে প্ৰয়োজনীয় বস্তুটো মানে সিহঁতে পিছত দি দিয়ে মানে সি।
পিছত দিয়ে এইটো কৰেই বুদ্ধিটো অ হয়।
টো মানে প্ৰথম মাহটো পইচে না।
নহয় এতিয়া তুমি যেতিয়া শিকিম বুলি গৈছা তুমি দেৰিকে হ'লেও শিকা ফাৰ্ষ্টত হ'লেও তুমি শি। কি বাই হয়নে নহয় বাৰু তুমি কামটো কৰিম বুলি আগবাঢ়ি গৈছা যিহেতু। হয়নে নহয় সেইটোৱে। একো নাই আৰু কিয় আৰু তেওঁলোকে যিমানে হেৰি নকক আমি যিটো কৰিম কৰিমেই আও।
বোলাউছটো মানে এমাহত মানে সম্পূৰ্ণ নহয়েগৈ মানে।
নহয়গে নহয় গে।
এতিয়া মানে সিহঁতে এমাহে বোলাউছটো শিকায় ন এতিয়া। মানে আকৌ এমাহ মানে আকৌ মই শিকিব লগা হৈছে এক্স।
শিকিব লগা হয় এক্সট্ৰ শিকিব লগা সেইটো বুদ্ধিয়ে কৰে সিহঁতে গম পাইছা।
উম।
কৈয়বা আউ।
আকৌ এতিয়া এমাহ মই শিকিছো আকৌ মানে।
উম।
আকৌ ম নি্সষ্টাৰ হ'ব পিচাৰাব লাগে আৰু এমাট ফিজটো দিনে। অ আকৌ এমাহ ফিজ দি পেলে আকৌ মই এমাহ শিকিছোঁ। মানে এমাহতো নহয় গল ন বোলাচতে ইমান সৰু সুৰা কাটা বহুত আছে। এতিয়াতো শিকিয়ে আছো বাৰু।
শিকে আছা ন তুমি শিকিছা হয় অ আজিকালি মোবাইলতো ধুনীয়াকে দি থাকে ন। তেনেকে তাতো চাবা।
মোবাই ন ম ছোৱালী বিলাক চাৰি নব গোটেই বিলাকতো তাত শিকিব নোৱাৰি নহয়।
নোৱাৰে নোৱাৰে নোৱাৰে গোটেইখিনি আতি গোৰি মাৰিব নোৱাৰে হয়নে।
অ ষ্টাইল বিলাক শিকিব পাৰি ষ্টাইল বিলাক চাও বাৰু। মানে কেনেকুৱা ডিজাইনিং বিলাক চাওঁ কেনেকে কেনেকে কৰে এইবিলাক চাইছো বাৰু।
অ অ।
উম।
উম' উম' বাৰু মোৰ ম আকৌ মই আকৌ তেনেক- কে বাইদেউজনী কাইলে মানে ক'তো যোৱা কাম নাই ছোৱালী পৰীক্ষা আছে আগবেলা তাৰপিছতে পিছ- বেলা হেৰি কৰিম কাপোৰ অকন বম চাগে, তেনেকে- কাইলে নাযাম কলেকো। নাযায় ঘৰতে থাকিম কাইলে আকৌ প- পৰহিলে পৰীক্ষাটো আছে অকণ দেখাই কৰি দিব লাগিব তাইক। মানে এই দুদিন অ- অকমান মানে ওলোৱা সোমোৱাত নকৰোঁ চাগে, তাই- অকমান হেৰি ন সৰু ছোৱালী ন, এতিয়া ডাঙৰ ছোৱালী হলে পহ বুলি কৈ বহাই থব পাৰি হয়। এ সৰু যে তাই এতিয়া তাইকটো এতিয়া অ পহ বুলি কৈ বহাই থব নোৱাৰো আও।
অ তুমিও সে-
তাইক বহাই থৈ মানে মই- অঁ' ইফাল সিফাল কৰিলে তাই মানে সুবিধাই পাই গম পাইছ নে? সেইকানে তাইক- অকমান আধা ঘণ্টাই হওক লাগে অকন লগ বহ- হি দিওঁ আঁও। বাৰু ঠিকে আছে দিয়া ভাত পানী- অঁ' একো নাই, ভাত পানী খালা যদি অকমান তুমি তোমাৰ কামত লাগা মই কামত লাগো ন।
অঁ' দিয়া হ'ব দিয়া। ঠিক আছে দিয়া, কাইলে কল কৰিম দিয়ক। উম' হ'ব দিয়া।